আছা
কি কৰিছ
বহি আছো
ভাত খালি নাই
ভাত খালো। আলু ভাজি ডালি
অ। তাৰপিছত তহঁতৰ ফালে বৰষুণ দিছে নাই? আমাৰ ইয়াত মানে ভীষণ বৰষুণ পুৰা।
বৰুখুন দিছ দাবাখুন্দা বৰুখুন।
আমাৰ কালিৰ পৰা এৰাই নাই।
অ কালি গাজনী আহিছিলে নে নাই?
কালি গাজনি আহিছে তেতিয়াৰ পৰা কাৰেন্ট নাই, কাৰেণ্টটো নাই মোবাইলত ইফালে মোৰ ভাগৰ চাজ নাই এতিয়াও সেইয়া গাজনী মাৰিয়ে আছে।
অ আমাৰ এফালেও মাৰি আছে বাও। গাজনী অ গাল জানি কৰ'বাত কৰ'বাত কিবা হ'
আহ মাজতে দেখিছিলো ক'ৰবা গৰু গাত মানে এনেকে চক পৰি পেলাই গৰু মৰিলে।
উম্।
কালি আকৌ সেই স্কুলৰ অ কালি সেইটো কথাও শুনিছো আক।
অ। হ
বাকীতো এই ব্যবসায়বোৰ কেনেকুৱা চলি আছে?
ব ব্যৱসায় ঠিকে
তই নে কি? কি ব্যৱসায় ক বুলি কৈছিলে সেইদিনা মোক?
খাৱলি ব্যৱসায়, কোমল চাউল দিওঁ, কাঠ কোলা ম চিনন্তা কৰি উ
আহ অ ক পাৱলিটো মানে কেনেকে কি কয় মোক বুজাই দেচোন ময়ো কেতিয়াবা ঘৰতে বনাম?
পৱলি সৰিয়হ কিনি আনিছোঁ, আনি ধুনীয়াকে ৰ ৰ'দ দিলে ধুই পেলাই ৰ'দত মলাই আছো তাৰ ৰ'দ হ'লে দুদিন দিলেই খুন্দিব পাৰি।
অ।
খুন্দি পেলাই এটা খুন্দি ললোঁ লৈ পেলাই এই কল বাকলি পুৰিলো পুৰি খাৰ বনালোঁ সাৰটো উলিয়াই ললো, তাৰপা চৌদা আখাৰ লাগিব তাত নিমখ দিওঁ। জলকীয়া গোটেই দি লৈ সানো সানি পেলাই লাডু কৰি কৰি টোপোলা কৰো কলপাতত।
অ।
খাটনি আছে বহুত খিনি।
বুজি পাইছো তাৰপৰা তহতে সৰিয়হৰ খেতি নিজে কৰ নে নে কিনি আন?
কিনি আনোঁ কিনি আনোঁ। তাৰ পৰা বিশ টকীয়া টোপোলা কৰোঁ, দহ টকীয়াও কৰিছিলোঁ, এতিয়া দহ টকীয়া টোপোলা নকৰোঁ, বিশ টকীয়া টোপোলা কৰোঁ। দোকানত দি দিওঁ তাৰ পৰা আকৌ পাও, নিয়েহি। তেনেকেই আও।
তাৰ পিছত আকৌ হেৰি, তই মানে, এ, টোপোলাটো মই এতিয়া, মই যদি কেতিয়াবা দোকানৰ পৰা আনোগে, কেতিয়াবা জ্বলা দিয়া পাওঁ আৰু কেতিয়াবা নিদিয়া পাওঁ, সেইটো মানে কেনেকে কি কৰি দিয়?
জ্বলা সৰহকে দিলে মানে বহুত কাষ্টমাৰ হয়, জ্বলা কমকে দিলে মানুহ কম হয়, কমকে বিচাৰে, জ্বলা কমকে খোৱা মানুহ কম। সৰহকে দিলে কাষ্টমাৰ বেছি হয়।
অ' মানে খউলিটো সৰহকে জ্বলা দিহে খাই ভাল লাগে।
অ খাই ভাল লাগে, সৰহকে জ্বলা দিয়া, দিলে মানুহ কাষ্টমাৰ বেছি হয়। জ্বলা কমকে দিলে কাষ্টমাৰ ইমান নোলায়।
অ' অ' তই নেক্স এটা কাম কৰিবি, মোৰ, মোক সৰিয়হ লাগিলে, মোক সৰিয়হৰ কথা কবি, মই আনি দিম। তাৰপাছত তই মই সেইখিনি কৰি পেলাই খউলিখিনি বনাম।
বেছিবি?
বেছিব লাগিব।
অ মই এতিয়া, মই মোৰ ঘৰৰ পৰাই নিয়েহি, দোকান দুখন তিনিখন আছে, সেই তিনিখনত টোপোলা লয়, দহটা ল'ব তেনেটা পোন্ধৰটা টোপোলা ৰখাব, তেনেকে ৰখাই ৰখাই লয় দোকানত। তাৰপা সিবোৰ ঘৰৰ পৰাই নিয়েহি। আকৌ কাজৰ গিয়াত পাতলি দিনালৈও কিছুমানে অৰ্ডাৰ দিয়ে ইমান লাগিব বুলি। দিছোঁ তেনেকে উম খাউলীটো।
তাকে আৰু কোমল চউালৰ কিবা বিজনেছ কৰ ন?
অ' কুমল চাউলৰ বিচনেছ‌ কওঁ। আশী টকা, আশী টকা কেজিকে দিওঁ।
এ কোমল চাউলটো এতিয়া দেগে কেনেকুৱা, কেনেকুৱা মানুহে কি কি কামৰ কাৰণে এনেই, কুমল চাউলটো বিচাৰে বাৰু?
কুমল চাউল স কাম নিকাম পাতিলে মানে তালৈ নিয়ে জ কাজ পাতিলে তালে নিয়ে, এনেকে নি নিয়ে, খাবলে মন গলেও নিয়ে।
অ' দেই, কুমলচাউল টো বনাওতেনে কিমান সময় লাগে, মানে ধৰ এতিয়া মোক যদি লাগে, মই কিমান দিনৰ আগতে তোক খবৰ দিব লাগিব যে, মোক কুমল চাউল দহ বাৰ কেজি দিবি বুলি।
ৰ'দ দিল, অ'হ ৰ'দ ৰ'দৰ লগত কথাহে। ৰ'দ দিলে একেদিনাই ধানটো শুকালে হৈ যাব। পিছদিনা কুটাই দিব পৰা হ'ব, কিন্তু ৰদৰ বতৰৰ লগতহে কথা।
আচ্ছা।
বটৰটো ভাল হ'লে টেনচন নাই।
সকলো ধানৰ পৰাই কোমল চাউলটো বনাব পাৰি নে, নে নিৰ্দিষ্ট কিবা ধান আছে?
নোৱাৰি, নোৱাৰি, নোৱাৰি, নোৱাৰি, নানিয়া পাৰি, চকুৱা পাৰি, আকৌ এইবোৰ নিয়ৰ কদম কিবা কিবি আছে তেনেকুৱা, জলপানৰ চাউলৰ জলপানৰ ধানৰ
অ'হ!
ইবিলাকৰ নোৱাৰি।
অ' বুজিছোঁ অ'! তাৰ পাছত আকৌ তই এই তাঁত বতি যে কৰিছিলি, সেইখিনি এতিয়া আজৰি নে, নে কি কৰিলি বেচিলি নেকি?
অ' তাঁত চাদৰ দহখন লগাইছিলোঁ তাকে এতিয়া কাটিলোঁ বাৰু। কাটিলো‍ঁ বেচা নাই। নিজৰলে আছে, কেইখনমান দিছোঁ মাহঁতক।
এইটো ব্যৱসায় ভিত্তিত কৰিবি আকৌ।
ব্যৱসায় ভিত্তিত নাই কৰা আজিলৈকে।
তাকে কৰিবি এইটো আৰম্ভ কৰিবি আকৌ। ব্যৱসায়তটো আজিকালি মানুহ বহুতে বোৱা কাপোৰ পিন্ধিব বিচাৰে তো
অ কৰিব লাগিব এনেকে
তাকে ৰুমাল মেখেলা চাদৰ এনেকুৱা হেৰিবোৰ
অ দে ৰুমালো বিকি যায় বিশ ত্ৰিশ টকা আজিকালি এখন ৰুমালৰ গামোচা ৰুমাল মেখেলা চাদৰ চবেই বিক্ৰী কৰিব পৰা হয় চেলেং কাপোৰ বৈ পেলাই। কওঁ বুলি কলে কৰিব পাৰে কৰাহে নাই বাৰু
তাকে আজিকালি মানুহবোৰ মানে কিনি পেলাই পিন্ধাে বোৱা যদি মানে কাপোৰ থাকে তেতিয়া মানে পইচা দি হ'লেও কিনি পেলাই পিন্ধিব বিচাৰে আৰু
বিচাল বিচাল পইচা যিমানেই হওক ত দি পেলেই নিয়ে
অ হয় সেইটো কথা।
তাকে এতিয়া তহঁতক খেতি বাতিবোৰ কেনেকুৱা চলিছে তহঁতে বাৰী খেতি কৰিওতো মানে শাক পাচলি বেচ নহয় জানো?
বেচো সৰহীয়া হলে বেচো এতিয়া এইবোৰ জিকা ফুলিছেহে লগাই নাই? বডি আছিলে বডি শেষ হ'ল। তৰপা ভেন্দি আছিলে।
অহ
এয়া।
তাৰপিছত তহঁতে চাহ বাগানৰ হেই কি কৰি আছ চাহ বাগানৰ এতিয়া মানে পাত ছিঙিব পৰা হৈ আছে নে নে সৰুৱে হৈ আছে?
চিঙিব লাগে পাত সপ্তাহত চিঙোহত আকৌ ছিঙি কাইলৈ পৰখিলে ছিঙিম আমি
অ
ছিঙি আছো। এই পোন্ধৰ বিশ কেজি এইবাৰ মানে কলম দিলে সিহঁক কাটিং দিলে সেইকাৰণে চাহ এইটো কমকৈ ওলাইছে।
বুজি পাইছো বুজি পাইছো। ঠিক আছে। এই পাতবোৰ কি নিজে চাহপাত বনাও নেকি ঘৰতে নিজে খোৱা চাহ বনাও।
নিজে নিজে খোৱা চাহ এতিয়া নবনাও বাৰু আগত বনাইছিলো ঢেঁকীত খুন্দি পেলাই তেনেকে তাল ৰ'দ হলে ৰ'দত দি শুকুৱাই পেলাই চালনীয়ে চালিব লাগে চালি পেলাই ৰ'দত টান ৰ'দত মোকোলাব লাগে।
অ
এতিয়া সেইবোৰ নকৰো আৰু বেছিয়ে দিম পাতটো।
এতিয়া মানে কোনে লৈ যায় কলৈ লৈ যায় বস্তু খিনি।
উ গাড়ী আছে বেলেগ বাগানৰ গাড়ীৰ লগত কন্টেক্ট কৰি লোৱা হৈছে। তেনেকে দি দিয়া। হা
উম উম এ মানে কেঁচা পাতবোৰ এতিয়া দাম কিমান মানকে দি আছে তহঁতে কিমান মানকে পাই আছ পইচা কেজিত।
আমি চল্লিশ টকাকে পাইছো এতিয়া আঠত্ৰিশ টকা সাতত্ৰিশ টকা তেনেকে দিয়া।
একেবাৰে কম মানে কিমান হয়গে একেবাৰে কম যদি পইচা যদি আহে আও।
কম ত্ৰিশ টকা ত্ৰিশ টকাৰ তলত নাই অহা নেকি ময়ো ইমান নাজানো। খেল কোৱা নাই বা। কঠটো।
অহ।
লাষ্টলৈকে দিছো বাৰু হ'লেও খয়াল কৰা নাই কিমান দিয়েগে লাষ্টত।
তাকে এনেই এই বৰষু এতিয়াতো বৰষুণ আছে বৰষুণ বতৰত মানে পাতটো বেছিকে ওলাব নে ৰ'দ বতৰতহে বেছিকে পাতটো ওলায় বাৰু।
অ বৰষুণও দিব লাগে ৰ'দোও দিব লাগে। একেহা বৰষুণ দি থাকে। কিলে প হেৰিবোৰ ভাল নহয় প্ৰডাকশচন টো ভাল নহয়।
হা পতি দিছৰ নাই!
সাৰ দিছো মেডিচিন মাৰিছে সেয়া বতৰৰ পৰা এইবোৰ ভালকে কৰিবই পৰা নাই বতৰৰ জহত। এই মাই থৈ আহিব। বা বৌ শুন দিব।
হয় বাৰু সেইটো কথা।
উম।
এনে বাগান বোৰকৰৰ মাজে মাজে মানে আমি হেৰি। গছ গছনি লগাই দিব লাগে তেতিয়া ভাল হয় আৰু।
অ গছ গছনি আছে মাজে মাজে। গছ গছনি লাগিব। গৈ নহয় মাজে মাজে।
তাকে তাকে উ।
কাহ তও কাৰনে।
এইটোৱেই। ঠিক আছে দে তেতিয়া হ'ব।
হ বব আজিলে। ইমান হামি আহিছে।